উম শুনিছোঁ কোৱা।
কি কৰি আছা?
নাই এয়া বহি আছো এনে। এফালে ফেন লগাইছো এফালে এ চি লগাইছো দি লৈ পেলাই বহি আছো।
তোমাৰ ভাল দিয়া এচিৰ তলত থাকিব পাইছা।
কৰবা ভাল বুলি কবা ঔ, তোমাৰ বাহিৰলে ওলাই যাব লাগে গৰমে একদম আৱৰি ধয়ে।
উম, আমি সেই এতিয়া ফেনৰ তলত থাকি থাকি গৰম গৰমত হাৱা লৈ আছো।
উম, কৈছা আৰু কি কবা ময়তো এ কি আৰু কামতহে আহিছো আও।
তুমি ঘৰলে আকৌ কেতিয়া ৰাওনা হবা?
ঘৰলে মই যাম এতিয়াই নাযাওঁ। মোৰ আজি অহা পাঁচদিন হৈছেহে। দিন আছে। এনেকুৱা, বাকী ভাত খালা?
অ', ভাত খালো খালো।
অ'।
মোৰো ঘৰত থাকি থাকি আমনি লাগি গৈছে অ', কাৰবাত কাম এটা পোৱা এ গুচি গলো হেঁতেন।
কেলৈ নায়ণপুৰত কামত যাম বুলি কৈছিলা নহয়, কেলৈ নোযোৱা নি?
অ', একো সুবিধা নাইকিয়া হৈছে অ'।
যাবৰ কাৰণে একো সুবিধা নাইকিয়া হৈছে।
বাইক লোৱা কথা আছিলে নহয়।
তাকেহে, দাদা ধৰমহা হোৱা নাই আকৌ।
অ', সেইটো কথা।
দৰমহা হোৱা হেতেন কথাই নাছিলে। লা আজিয়ে লৈ মানে আজিয়ে গুচি গ'লোহেতেন।
উম, বাইকখন কিনিবলৈ নাই বুলি তোমাৰ দুই লাখৰ ওপৰত লাগিবগে চো
এ লাগিবতো ই এম আইত কিনিব গ'লেও তোাৰ পঞ্চাশ ষাঠি হাজাৰ টকা এটা লাগিব ই এম আইত যদি কিনো বুলি ভাবা।
অ', সেইটোৱে প্ৰথমতে ই এম আই কিনিব কাৰণে তোমাৰ পঞ্চ পঞ্চাছ হাজাৰ টকা লাগিব, পঞ্চাছ হাজাৰ ওপৰত দিলে এতিয়া তেতিয়া পে'মেণ্টো অলপ কমকৈ আহিব।
কমকৈ আহিব।
উম।
তেতিয়া তোমাৰ তোমাৰ তেতিয়া মনৰসুচী দ হবা ধৰি লোৱা তোমাৰ এই চাৰে তিনি হাজাৰো দিব পোৱা চা পাঁচ হাজাৰো দিব পৰা।
অ'। তাৰ দৰমহাই হোৱা নাই তাই এতিয়ালৈকে কিনো হ'ব আৰু।
হ'ব হ'ব দৰমহা।
এতিয়াতো ঘৰ কেনেকে চলি আছে কেনেকে কি হৈছে সেইটো গমেই নাপায় বাৰু বাৰু এইবিলাক।
কপা গম পাব, ফোন ল'ব দিছে জানোঁ?
কোনোবা দেওাৰে দেওাৰে পাই এইবিলাক তাৰ শুনলৈ ক'ত টাইম আছেনো।
হয় বাৰু সেইবিলাক আৰু কবও নালাগে।
কব নালাগে ইমান টেনশ্যন দি লাভ নাই না। এতিয়া তুমিয়ে যেনিবা কোনোবা এটা কিবা এটা কামত সোমাই আছা। ঘৰ মানুহে ইয়াব তো যদি ঘৰৰ মানুহে যদি টেনশ্যন দি থাকে কেনেকুৱা হব তুমি নিজে কেনেকুৱা পাবা তুমি?
সেইটোৱে সেইটোৱে।
উম, চব একেইহে। নাই যে নাই মোৰ এতিয়া চিখৰ এটা খাবলৈও দহ টকা এটা নাই গম পাইছা?
হয় নি?
এনেকুৱাই অৱস্থা বেয়া হৈছে।
অহ।
কি কবা, গান দিবা এশ টকা এটা পাব আছে তাৰ। পইচা পোৱা নাই হেনো সি।
অহ, মইয়ো পইচা পোৱা নাই বাৰু। পইচানো এতিয়া ক'ত, জামতে পইচাটো অলপ দেৰিকেহে সোমাব বোলে।
অহ', অহ'।
সোমাবাতো সোমাব কিন্তু দেৰিকে সোমাব মানে। মোৰো মানে তোমাৰ পইচা দিবলগীয়া হৈ আছে ৰিচাৰ্জৰ পইচা। মই আহোঁতেনে পইচা ভৰাই আনিছিলোঁ চাৰে তিনিশ টকা।
অহ।
আৰু তোমাৰ বাকী আছিলে ত্ৰিশ টকা তোমাৰ মানে চাৰিশ মান টকা দিবগে লাগিব।
মোৰ বাৰু তেনেকে ধাৰ বাকী কতো নাই বাৰু কতো।
উম, মোৰ আকৌ বাকী আছে যে সেইটোৱে ন' এই এনেকে বাকী থাকিলে মানে বেয়া হয়।
কি নাই বাৰু।
উম।
তাকে এতিয়া মোৰ চেণ্টাৰলৈ ওলাই যাবলৈ মন নোযোৱা হ'ল তুমি গুচি যোৱাৰ পৰা।
কি কৰিবা এতিয়া উপায়তো নাই।
উম। নাই ওলাই নোযোৱাই হ'লো এইকাৰণৰপা ঘৰৰ ভিতৰতে সোমাও মোবাইল চাওঁ শুওঁ।
উম।
কি কৰিবা আৰু।
লাই পাওঁ কি কৰিবা। উফ, উফ।
তোমাৰ তুমি হেৰি, তোমাৰ হেৰি কেতিয়া আছে ফৰেষ্টৰ।
গম পোৱা নাই নহয় কেতিয়ালৈ হয়।
অহ', অহ'।
সেইকাৰণে দৌৰিবলৈকে সময় হোৱা নাই অহ।
তোমাৰ তাত দৌৰিবলৈ সময় পোৱা নাই নেকি?
দৌৰিবলৈকে সময় পোৱা নাই মানে, কি হ'ল মই পৰশিদিনাখন, পৰশিদিনাখন দৈছিলোঁ। তাৰপিছত দৌৰিলোহে জেগা আছে বাাৰু দৌৰিবলে। তাৰপিছত তোমাৰ এইফালে কি হ'ল। কালি দৌৰিবলে কঁকাল
এই মৰ্ণিং ৰাণিং কৰিবা আকৌ।
মৰ্ণিং ৰানিং কৰিবলে মই শাৰে এ পোৱা নাই আকৌ।
এ মৰ্ণিং তোমাৰ ভাল হে, তুমি ৰাতি কেইটা বজাত তোমাৰ কি ছুটি হয়।
ৰাতি ডিউটি ছুটি হয় দহটা বজাত।
দহটা বজাৰ পিছত এই গৰমখনত কেনেকে দৌৰিবা, মৰ্ণিং তাতকে একদম ঠাণ্ডা হৈ থাকে মৰ্ণিং টামতে ৰাণিং কৰিব লাগে।
মৰ্ণিং নাই মই ৰাণং কৰিব লাগে বুলি গম পাইছোঁ, কিন্তু মই মানে উঠিবলৈ পৰা নাই, তাকে মই দুদিনমান অভ্যাস কৰিলে উঠিব পাৰিম বাৰু।
মৰ্ণিং তুমি এলাৰ্ম লগাই থলা, ৰানিং কৰিলা ৰানিং কৰি পিনে আকৌ পিছত তুমি শুই থাকিবগে পাৰিবা। শুম বুলি ক'লে, গা-চা ধুই পিনে শুই বুলি সোনকালে শুই দিব পাৰিবা। ইমান আপত্তি নাই না সেইটোত।
নাই বাৰু গম পাইছোঁ।
উম, মৰ্ণিং ৰাণিং কৰিবলে ভালহে ঠাণ্ডা হৈ থাকে।
ভাল মই তাকে এইকেদিন শাৰ পোৱা নাই আকৌ।
অ', তুমি এতিয়া এটা ধৰি লোৱা তুমি এতিয়া ডিউটিত আছা ডিউটিৰ পৰা গৈ দছটা বজাত গৈ পিনে তুমি আকৌ ৰানিং কৰিবলৈ ইমান ভাগৰে জোগৰে গৈ মন নাযায়গে না
নাযায়গে মই তাকে ভাবি আছো ৰাতি কি হয় অক মই খোৱালেও দেৰি হৈ যায়
অ',
তাকে বাৰটা বজাৰ আগত শুব লাগিব যেনে তেনে হলেও
আহ
তাকে ভাবি আছো কি হয় মানে দছটা বজাত এতিয়া বাৰু দাদা আছে বাৰু অকমান চিন্তা আৰু ওবাৰ তাৰিখৰ পাছত মই অকলে থাকিব লাগিব।
অ', দাদা ক'ত যাব?
দাদা এই বাইপাছখনলে যাব।
আচ্ছা তুমি একেবাৰে অকলশৰীয়া হৈ যাবা নেকি?
মই ইয়াতে অকলে থাকিব লাগিব অ
বা কামচাম ওলালে কবা মইও যোৱাত আছো
কম বাও যদি কাম ওলাই
উম্
উম হম
খালি মই তেনেকুৱা হেৰিত হোৱাটছপত থকা মোৰ মানে হেৰি নাই কাম বিলাক নাজানিবও পাৰো বাও
মোৰো সেয়াাই মোক এনে ষ্টেটমেনটো শিকি ল'ব কৈছে মানে চলচমেন নালাগে ডাইৰেক্ট মানে চিলচ মানে কি জানা নাই মানে দুটা নালাগে মানে
অহ, অহ
য়া মানে তোমাৰ ডৰেক্ট ষ্টেটমেটো কিব জানিব ল সেইকাৰে ষ্টেটমেন্টো শিকি ল'ব গৈ মোকানে
অ', অ', মেলি লোৱা
উম শিকি মেলি লওঁ তাকে চাই আছো তাকে আহ সেই দ উ হে মালিকে কিহ?
ষ্টেটমেণ্ট
হে জানে সি
আৰু তোমাক শিকাইলেও হয় দেখোন
তুমি একেদিনাই শিকো বুলি কলে নোৱা নহয়
গম পাইছো গম পাইছো তোমাকতো অকমান হলেও দেখুৱাই দিব পাৰে ন?
নহ দেখুৱাই আছে মোক কেনেকে মাৰিব লাগে ষ্টেটমেণ্ট
আচ্ছা কিয় তোমাৰ ষ্টেটমেন্টটো কম্পিউটাৰত মাৰিব লাগেনে ন নে তাইক
নাই নাই ডাইৰেক্ট বহি কম্পিউটাৰত মাৰিলে কম্পিউটাৰ মাৰিলে ভাল হৈ গে জান কাৰণ কম্পিউটাৰত মাৰিলে ডাইৰেক্ট হেৰি তাৰ যোনটো কিউ আৰ থাকে কিউ আৰটো স্কেন কৰিলে ওলাই যায়
চাই ওলাই যায় অ',
অ', এতিয়া মানে তোমাৰ ডাইৰেক্ট হাতে কাউণ্ট কৰিব লাগে না
অ', অ', এ তেনেকে বেয়া আহে
তেনেকে অলপ হেৰি হয় মানে উ ভয় থাকে মানে এনেই চাব গলে ইমান মানে টানো নহয় কিন্তু মানে এই হিচাপ কৰাাত মানে তোমাৰ যদি এতিয়া চোৱা যদি বোলে ফুল এ ন গ যদি ফুল মে তোমাৰ সাতটা আছিলে
অ',
কে ভুলত এ যিন নটা লি খিদিলা কি আঠটাাল লিখিদিলা
অহ অহ
তাৰ পিছত তোমাৰ সেইফালে দামতটো নশ টকা এটা বেছি হৈ যোৱা নাই জানো?
বেছি হৈ গ'ল
অ পিছত তুমি যেতিয়া পইচা হিচাপ ক কৰিবা তোমাৰ নশ টকা এটা কম
তাৰ পিছত তোমাৰ পকেটৰ নিজৰ পকেটৰ পৰা ভৰিব লাগিব তুমি
অ অ সেইটো মানে অলপ সেইটো দিনে বাকী প্ৰব্লেম নাই প্ৰব্লেমটো হৈ তাত আছে মানে আজি আজি ষ্টেটমেন্ট মোৱাই নাই তোকে কাইলে মাৰিব চাগে দুদিনৰ একেলগে
অ অ দাৰাই মাৰিব নেকি
অ মোকো দেখাই দিব বাৰু মইটো সি মানে কাউণ্ট কৰি যাব মই মাৰি যাম আৰু ইয়াৰ পাছৰ পৰা পৰা এতিয়া মই ক'লে নাই বোলে নিজে হিচাপ কৰি নিজে মাৰিব লাগিব
এ শিকি ললেই হ'ল লগাবলে দুদিন টাইমেই লাগক ভালকে শিকি লোৱা
তাকে তোমাৰ বাৰ তাৰিখলৈকে টাইম পাম নহয়
অ বাৰ তাৰিখলৈক কম টাইম নহয় তোমাৰ আজি ছয় তাৰিখ হৈছে আৰু ছদিন আছে ছে
উম
অদিন ঢেক ল'বা
উম
ঘৰলৈ ফোন চোন কৰিছা নাই
কৈছিলা তোমাৰ দুট আঢ়ৈটাম বজাত কৰিছিলে
অঁ
আঢ়ৈটামান বজাত কৰাৰ পাছত তোমাৰ হেৰি হ'ল এই মই ভাত বনাই আছিলোঁ
অ
মা মানে পথাৰলৈ গৈছিলে
অঁ অঁ মাটিৰ কি ৰুই আছে নেকি
তে ৰুই আছে ন
আমাৰ মাটি ৰুৱাই নাই তাকে
আমাৰ ৰুইছে মাটয়ে বা আকৌ অলপ সৰহ যে
অ অ
এই স্কুল স্কুলৰ মাটি খিনি আছে যে হাজিৰা হাজিৰা হাজিৰাও লগাইছে তাৰপিছত কঠিয় জানো ববাই তুলিছে নেকি মায়ে অথনি বান্ধিছিলো বুলি কৈছে
অ
কঠীয়া তুলিবলৈ মানুহ বিচাৰি পোৱা নাই হেনো আগদিনাখন মাতি থৈ আহে পাছদিনাখন নাহে
অ মোককো এই আজি এই ঘৰৰ ওচৰৰ এই দাদা এটা কৈছিলে এই কঠীয়া তুলিমকে পইচা দিম হাজিৰা দিম যি লাগে অ মই শুইয়ে উঠা নাই গৰমৰ ৰ'দত মইনো আৰু জেগাতটোও ছা বাৰু যদি তোলো বুলি কোৱাে তুলিব পাৰিলোহেতেন কিন্তু কঁকাল বিষায় ও মোৰ
উম উম
এনে থকাতকে দিনটো তুলি থাকিবকে পাৰিলো হয়
এ তুলি অকল ডাইৰেক্ট যদি তুলি দিয়ে পঁচিশ টকা আশি যদি বান্ধি ত্ৰিশটকা আশি
মই বান্ধিব নাজানো তুলি দিব পাৰিলো হয়
উম তুলি দিলোঁ তুলি দিলেও পঁচিশ টকাকে দিনটোত যদি তুমি যদি বোলে দহ চাখি তুলিছা ন দহ চাখিটো দেখোন তোমাৰ দুইটা বিশ দু আঢ়ৈশ টকা পাই যাবা
অ মই তোলাত বেয়া নহয় বাৰু কঠিয়া বিলাক
এতিয়া এইটো চিজনত কিছুমানে এনে
অ তেনেকেই পইচা পঠাই দিব কাৰণ কিছুমান মানুহে মানে এইবিলাক কৰিব লাগে বেয়া পায়তো
উম,
মই বেয়া পাই বুলিয়ে নহয় মোৰ মানে কঁকাল বিষায়
হেৰি হয় না সেইটো হয় উঠাব নোৱাৰি ন কিছুমানে
কিছুমানেতো আজিলৈকে পথাৰৰ মুখেই দেখি পোৱা নাই নহয়
টাউন চহৰত
অ', সেইটোৱে তেখেতৰ জিন্দেগীটোৱে ভাল আৰু কি কবা আমাৰ হেনো কেতিয়া তেনেকুৱা জিন্দেগী এটা আহে আৰু
জিন্দগী আহিব হলে তুমি টাউন গাঁৱলীয়াৰ পৰা টাউনলৈ ওলাব লাগিব তোমাৰ হাতত পইচা লাগিব কাৰণ ওলালেই নহ'ব কাৰণ তুমি তাত উম, কিবা এটা নিজে কৰিব লাগিব
কৰিব লাগিব উম,
যাব ঘৰ লাগিব
কি কৰিবা পইচা নহলে জীৱনৰ কাম নাই
কাম নাই অ পইচা লাগিবই
লগৰ কোনোবাই ফোন কৰিছে নাই
লগৰ শুনা মানে লৰিতে কৰিছিলে ৰাজীৱলৈ কৈছিলো সেই খেতিত পথাৰত লাগি আছে বোলে
অ', এই পথাৰতে নাযায় দেখোন এইবাৰ পথাৰত নামিছে বুলিহে
এ বহুত মাছ ধৰিছে মানে সঞ্জীৱ সি তাৰপিছত আকৌ ৰাতুললে হেনো বহুত মাছ ধৰি হৈছে
অ ', সনেনেই খানা খাইছিলো মাংস খাব নোৱাৰি এই থৈ গুচি আহিলো
কেলে?
এ চাৰিটা মানুহ কিমান খাবা এক কেজি চাৰিশ মাংস লৈছো
কি মাংস?
বয়লাৰ মাংস
অ বইলা
উম,
সেইকাৰণে বুলি খানা বুলি কলে মাংসটো প্ৰথমতে ভাজি পেলাই খাই দিব লাগে
নেইটোৱেই